হেল্ল' শুনিছানে? হেল্ল' শুনিছানে? হেল্ল' শুনিছানে হেল্ল'।
হেল্ল'
শুনিছানে শুনিছানে?
হেল্ল' হয় শুনিছো।
অ কি কৰিছা? ভালেই দিয়া, ভালেই। তোমাৰ ভালনে?
তোমাৰ ভালনে?
হেল্ল' শুনিছানে তোমাৰ ভালনে নাই?
তুমি মোৰ মাততো শুনিছানে নাই ভণ্টি?
হেল্ল'। শুনিছেনে?
অ মই শুনি আছো। তুমি শুনিছানে?
অ', শুনিছোঁ দিয়ক, ভাল নে আপোনাৰ?
মোৰ ভালেই দিয়া, তোমাৰ কেনেকুৱা?
মোৰ ভালেই দিয়ক, আপোনাৰ আজি দিনটো কেনেকুৱা গ'ল?
মোৰ দিনটো আজি বহুত ভাল গৈছে জানানে?
উম।
মই আজি আমাৰ মানে অলপ ৰিলেটিভ আছিলে, অলপ গাঁৱৰ ফালে ত' তাত গৈছিলোঁ, তাত গৈ পিনে আমি আম পাৰিলোঁ, আম ইমান সোপা যে আম আম লাগিছে নহয় সিহঁতৰ তাত, মানে দেখিয়ে মই পাগল হৈ গৈছোঁ। আম একদম সৰিছে, অলপ যদি বতাহটো মাৰে তাতেই সৰি পৰে একদম, পকা পক কা আম, ইমান সোৱাদ, অ' মা তুমি মানে কৈছোঁ নহয়, কি ধুনীয়া লাগিছে খাই।
কেনেকুৱা লাগিল গৈ?
বহুত ধুনীয়া লাগিলে আৰু ৰাস্তাটো ইমান ধুনীয়া। আৰু মানে জাগাখিনি কেনেকুৱা জানানে, পাহাৰ আছে ওচৰত আৰু পুৰা প্ৰকৃতিৰ মানে একদম সেউজীয়া বৰণীয়া, কয় যে গাঁৱৰ একদম ধুনীয়া প্ৰকৃত মানে গাঁৱৰ পৰিৱেশ যে, সেনেকুৱা, আৰু জেগাটো ইমান ধুনীয়া, বতাহ মাৰি থাকে নহয়। তোমাৰ মানে গৰমটো মানে তুমি অনুভৱে নকৰিবা যে ইমান গৰম আছে নে মানে লাই-জীৱনত। মানে এনেকৈ ভাবিবা, ইমান ধুনীয়া বতাহ মাৰিছে মানে তাত, তুমি চব পাহৰি যাবা। এনেকুৱা লাগিছে যেন মই বিচনা এখন পাৰি ইয়াতে শুই যাওঁ। ধুনীয়া পথাৰ আছে ওচৰত ধুনীয়া পুখুৰী, গছ, বন, পাহাৰ মানে কি ক'ম আৰু এক দম আমি যে আগতে যেনেকে
ধুনীয়া জেগা বুলে, উম।
কিছিলোঁ যে সৰুতে যে, তেনেকুৱা টাইপৰ মানে পৰিৱেশৰ পৰা মই আহিছোঁ আজি, তোমাৰ দিনটো কেনেকুৱা গ'ল আজি কোৱা?
মোৰ দিনটো পুৰা আজি ব্যস্তৰ মাজতে গৈছে, মিস্ত্ৰী লাগি আছে ঘৰত, ভাত বনাইছোঁ ভাজি বনাইছোঁ, মিস্ত্ৰীক চাহ দিছোঁ, চৰ্বত বনাইছোঁ তেনেদৰে গৈছে আৰু কামৰ মাজতে দিনটো। ত' মোৰ ভাগৰ-দোখৰ লাগি গৈছে এতিয়া মানে কাম কৰি কৰি।
মিস্ত্ৰীক কি খুৱালা তুমি আজি? মিস্ত্ৰিক কি খুৱালা আজি তুমি?
অ', আজি, মাংস আনিলোঁ, মাংস আনি আলুৰ লগত বনালোঁ, তাৰপিছত আকৌ তৰকাৰীৰ কাৰণে ফুল আৰু দালি, তৰকাৰী এখন বনালোঁ, হয়, আৰু ত' মানে উ-চাটনি বনাইছোঁ, পকৰা বনাইছোঁ
বা
ধুনীয়া টেষ্টি বনাইছোঁ আজি মানে, খানাটো।
ভালেই দিয়া ভালেই দিয়া, বাকী আৰু কি কি বনাব জানা তুমি? হেল্ল? হেল্ল, বাকী তুমি আৰু কি কি বনাব জানা?
বাকী বনাও বিৰিয়ানী, পোলাও, পায়স চাওমিন।
বাহ বাহ ভালেই দেখোন।
আহিব আপুনি আমাৰ ঘৰলৈ কেতিয়াবা।
হ'ব দিয়া হ'ব দিয়া যাম দিয়া কেতিয়াবা, তুমি বি বিৰিয়ানী কেনেকে বনোৱা? দম বিৰিয়ানী বনোৱা নে নে নৰ্মেল বিৰিয়ানী বনোৱা?
নৰ্মেল বিৰি বিৰিয়ানী বনাও।
আচ্ছা অকমান ৰে অকমান কবা নেকি কেনেকে বনোৱা? মানে ময়ো বনাওঁ বিৰিয়ানী ত মানে অলপ জানিলে ভাল হ'ব তোমাৰো আৰু মোৰো দিয়াচোন বাৰু।
আপুনি বনায় নে নবনায় বিৰিয়ানী?
মই বনাওঁ মই বনাওঁ, মোকতো কয় মই বহুত ভাল বিৰিয়ানী বনাওঁ।
আপোনাৰ তোকে শুনি লওঁ বাৰু প্ৰথমে।
অঁ অঁ মই মানে কেনেকে বনাওঁ জানা প্ৰথমতে ভা অ চাউলকেইটা উহাই লওঁ মানে চাউলকেইটা বনাই লওঁ, আধা বনাই লওঁ আধা মানে সিজা আধা নিসিজা হয় যে। তেনেকে পানী অকণমান দি পিনে পানীত ধুনীয়াকে নেমু, লং ইলাইচি, ডালচিনি দি পিনে মানে সেনেকে ধুনীয়াকে ভাতকেইটা আধা সিজা কৰি লওঁ, তাৰপিছত যদি আহ মাংস দিবলগীয়া হয় তেনেহ'লে মাংসখিনি এক্সট্ৰাকে এটা কাম আহ চৌ চৰিয়াত মানে ধুনীয়াকে নৰ্মেল যেনেকে আমি ভাজি বনাওঁ যে সেনেকে বনাই লওঁ, ভাজি কৰি লওঁ ত ভাজি কৰোতে কি হয় তাত দৈ দৈ দিওঁ, পুদিনা দিওঁ মানে যিমান যি মছলা আছে আৰু হালধি, নিমখ জিৰা গুৰি চব দি লওঁ, তাৰপিছত সেইখিনি দিয়াৰ পিছত কি হয় যায় যেতিয়া ভাজি অ মাংসখিনি অলপ সিজো সিজো হয় মানে সিজি যায় আৰু পুৰা ক'বলৈ গ'লে ত তাত তিয়া ভাতকেইটা যে আধা সিজা কৰি পিনে ওলাই থৈছিলোঁ যে ভাতকেইটা যে সেইকেইটা ওলাওঁ। সেই ভাতকেইটা ওলাই পিনে সেই মাংসখিনিত আধা ভাত দিম আৰু ওপৰত অলপ মাংস দিম, আৰু ভাত দিম সেনেকে মানে এ এটা তৰপৰ পৰা এটা তৰপ সেনেকে দি দিওঁ। দি দিয়াৰ পিছত ওপৰত পিঁয়াজ দি দিওঁ, পিঁয়াজ পুদিনা দি পিনে ধুনীয়াকে কি কৰোঁ হয়, দি পিনে তাৰপিছত ঢাকনাটো মাৰি দিওঁ, মাৰি পিনে পোৰা আ তা‌ দি পিনে গোটেই মানে ঢাকনখন লেপি দিওঁ। লেপি দিয়াৰ পিছত দছ পোন্ধৰ মিনিট সময় ৰাখোঁ দছ পোন্ধৰ মিনিট সময় ৰাখি পিনে মানে বিৰিয়ানী হৈ যায় আৰু। তুমি কেনেকে বনোৱা বিৰিয়ানী? হেল্ল'। তুমি বিৰিয়ানী কেনেকৈ বনোৱা, তুমিও এনেকৈ বনোৱানে?
আপোনাৰ মানে মাতটো অকমান খুব কম- কমকৈ আহিছে।
অ, তুমিও এনেকেই বিৰিয়ানী বনোৱা নে?
অ, আপোনাৰ নিচিনাই একদম মিলি গৈছে মানে ৰেচিপিটো।
তুমি কি ৰাইতা বনোৱানে, ৰাইতা?
ৰাইতা‌ বনাও।
অ- অ। কেনেকে বনোৱা ৰইতাটো, অলপ ক'বা নেকি?
অ।
হেল্ল', হেল্ল', শুনিছানে ৰাইতাটো কেনেকে বনোৱা, অলপ ক'বা নেকি ভণ্টি? হেল্ল', শুনিছা নে? হেল্ল', হেল্ল, ' হেল্ল'। হেল্ল', ভণ্টি শুনিছানে তুমি?
আপুনি কেনেকৈ বনাই বোলো?
মই- মই
দৈ দিওঁ দৈত পিঁয়াজ, তিঁয়হ, গাজৰ ধনিয়া, নিমখ অলপ, চেনি সেনেকেই দি পিনে গোটেইখিনি মিক্স কৰি পিনে তাৰপিছত ধুনীয়াকৈ খাবা আৰু। আৰু অলপ পাৰিলেকে জালুকৰ গুৰি দিবা। ত, সেনেকে মানে যদি খাই দিয়া ন' বিৰিয়ানী- বিৰিয়ানীখিনিৰ লগত কি ধুনীয়া লাগে কৈছো নহয়, বহুত ধুনীয়া লাগে।
ইয়াৰ কিবা মানে খালে উপকাৰী কিবা হবনে, দেহৰ নে মানে কিবা ক্ষতি হ'ব নেকি কিবা?
ক্ষতি একো নাই। ক্ষতি একো নাই, ৰাইতাত কি আছে, দৈহে আছে, দৈ টো আমাৰ স্বাস্থ্য ৰ কাৰণে ভালেই ন। তাৰপিছত তিয়ঁহ গাজৰ, সেইখিনিটো আৰু ভালেই আমাৰ কাৰণে চব একো নাই, তুমি যদি চব বস্তু অকমান নিজৰ পৰিমাণত খোৱা মানে চব বস্তুৱে তোমাৰ ভাল গুণেই দিব। তুমি যদি বেয়াকৈ খোৱা, বোলে বেছিকৈ খাই দিলা। তেতিয়াহে মানে অকণমান নিজৰ দেহাৰ কাৰণে অলপ তোমাৰ অসুবিধাৰ সৃষ্টি কৰে দিয়াচোন।
আপুনি মানে ঘৰত হেৰি শাক- পাচলি খেতি কৰে নেকি?
হেল্ল'।
মইতো ঘৰত বহুত শাক- পাচলি খেতিৰে ভৰাই থৈছো। গোটেই বাৰীখন আমাৰ ঘৰৰ বাৰীখন।
বাঃ বাঃ, কি কি কৰিলা বাৰু?
মই মানে বিৰাট ভাল পাওঁ, শাক- পাচলি খেতি কৰি।
অলপ জনাবা নেকি কি কি কৰিছা?
এতিয়া কৰিছোঁ, আপোনাৰ ৰঙালাও, কোমোৰা, তিয়হ, একদম ঘৰৰ মানে। শাক পাচলি বিক্ৰীও কৰোঁ লাভো হৈছে বহুত।
ভালেই দিয়া ভালে স্বাৱলম্বী হৈছা আৰু এনেকে নহ।
হয়, হয় গোবৰ সাৰ একদম মানে। ঘৰত কৰা সা ঘৰতে তৈয়াৰ কৰি কৰা সাৰ। পেলাই দিছোঁ শাকনিৰ মাজত।
আৰু কি লাগে।
ধুনীয়া হৈ আহিছে একদম পুৰা ৰাসায়নিক, ৰাসায়নিক সাৰৰ উপদ্যব পেলোৱাই নাই শাকৰ বাৰীত। ঘৰতে যি প্ৰস্তুত কৰা সাৰ বিলাকেই তাত মাৰি দিছোঁ। শাকবিলাক ইমান ধুনীয়া হৈ আহিছে।
ভালে দিয়া কেতিয়াবা যাম বাৰু দিয়া শাক আনিবলে।
বাগিচাৰ শাকখিনি।
বাগিচা শাক অ', অ' নেমু আছেনে নাই তোমালোকৰ ঘৰত নেমু?
ঘৰত আহি নিজেই।
ঠিক আছে ঠিক আছে নেমু আছেনে নাই তোমালোকৰ ঘৰত?
কি কৈছে?
নেমু আছেনে নাই নেমু?
অ' নেমুৰ আছে দহজোপা মানেই আছে বাৰীত।
অ' নেমু বেচিব পাৰা ভাল নেমু আজিকালি।
আপোনালোকৰ ঘৰত আছেনে নাই?
আমাৰ ঘৰতো আছে বাৰু হ'ব দিয়াচোন হা ৰাখোঁ। ৰাখিছোঁ হা।
অ ৰাখিছোঁ দিয়ক।